হেল্ল', অ', অ', পাইছো। তাকে কৈ আছিলো মানে, সেই কবিতাবোৰ থৈ দিব বিচাৰো বুলি।
দিবাচোন মই চাম বাৰু তেখেতৰ কবিতা চাম, কেনেকুৱা কবিতা লিখে চাম বাৰু।
আমা মায়েও লিখে পিছে, আমাৰ মায়ে নাটক লিখে।
আমাৰ মায়ে কবিতা মাজে, মাজে লিখে আৰু নাটক লিখে, মোকতো বহুত কেইখন নাটক এনেকে লিখি লিখি দিছে শাহু বোৱাৰী কিবা মাহী মাকৰ হেৰি
এখন থিয়েটাৰৰ মালিকৰ লগত মই কথাও পাতিছিলো, মো নাটকখন ৰাখিব নে নাই, থিয়েটাৰৰ মালিকে উম, পিছত ক'লে আপ আপুনি দিবচোন নাটকখন। মই চাম কিন্তু ক'লে কি এই বছৰ ন'হব এই বছৰ আমাৰ নাটক পুৰা ফুল হৈ আছে হা আপোনাৰ নাটকখন ল'লে নেক্সট বছৰৰ পৰাহে ল'ব পাৰিম তেনেকে কৈছিলে। পিছত তাৰপিছত আৰু যোগাযোগ বন্ধ হৈ গ'ল নম্বৰ টো দে ক'ৰবাত হেৰাই গ'ল নে দিলিত হৈ গ'ল তাৰপিছত আৰু বন্ধ হৈ গ'ল। মই আৰু যোগাযোগ কৰা নাই কৰিম ৰব একদিন যাব লাগিব ৰবা। শুনিছানে?
অ', শুনি আছোঁ, শুনি আছোঁ।
মোৰ যোগাযোগ কৰা নহ'ল আৰু মই যোগাযোগ কৰিব লাগিব মই কিবা কিবি কামত ব্যস্ত থাকো না। পাহৰি গ'লোঁ।
মোৰ লিখা মানুহ বোৰ ভাল লাগে বাৰু। কাৰণ
হম, হম।
উম, ময়ো ভাল পাওঁ মই মইটো কবিতা আবৃত্তি মোৰ ককা আৰু মায়ে লিখিয়ে মই কবিতা আবৃত্তি কৰোঁ।
আচ্ছা, আচ্ছা, মোৰ কবিতাৰ কিতাপখন তোমাক মোবাইলত পি ডি এফটো দিম ৰ'বা চোন তুমি চাবা।
উম, অ', দিব বাৰু।
কিতাপৰ আ, তোমাৰ নাটক এখন যদি থিয়েটাৰত আহি যায় মানুহৰ মানে বিৰাট এটা ডিমাণ্ড আহি যায় জানানে।
উম।
থিয়েটাৰৰ নাটক এখন সেই কৰাটো বহুত, বহুত এটা টান হয় আৰু প্ৰথম, প্ৰথম অৱস্থাত উম, তোমাৰ চম্পক শৰ্মা, অভিজিত ভট্টাচাৰ্য এইবিলাক থিয়েটাৰত নাটক লিখে যে। তেওঁলোকৰ কিমান ডিমাণ্ড বাপৰে। হায়েষ্ট ডিমাণ্ড হ'ল অভিজিত ভট্টাচাৰ্যৰ হা।
আচ্ছা।
তেখেতৰ মানে এটা গ্ৰুপ আছে, ছয় সাতজনীয়া এটা গ্ৰুপ আছে।
সেই গ্ৰুপটোৱে মানে মানে কাহিনীটো হয়তো মানে সেই কৰে, এ অভিজিত ভট্টাচাৰ্যই লিখে লিখাৰ পিছত সেই গ্ৰুপটোৱে মানে নাটক আকাৰত গ্ৰুপ কৰে, তেখেতে হয়টো ডাইৰেক্ট মানে নাটক নিলিখে এতিয়া, এতিয়া তেনে তেনেকুৱাও কৰে। আৰু অসমীয়া চিয়ে থিয়েটাৰ যিমান আছে প্ৰত্যেকখন থিয়েটাৰতে এখন হ'লেও অভিজিত ভট্টাচাৰ্যৰ নাত তক থাকিবই এনেকুৱা।
আমাৰো, আমাৰ ওচৰৰ ৰবীন্দ্ৰ ভৱনত হেৰি কি আছিলে নাট টক হৈ থাকে।
উম। অ', ৰবীন্দ্ৰ ভৱনত না।
অ'।
ভাল যাই উম, উম, যাই এইবিলাকত সোমাই একবাৰ নিচা বহি যায় আৰু সেই নিচাৰ পৰা ওলাই আহিব নোৱাৰোঁ।
উম, মই নাটক চাই ভাল লাগে, আমাৰ তাত মানে আ আপুনি চিনি নাপাব কিন্তু মানে মোৰ বৰ্তা এজন বহুত মানে গুৱাহাটীৰ বহুত মানুহে চিনি পায় মোৰ বৰ্ত ৰ্তা জনক, তেওঁ মানে হেৰি নাটকৰে নে জড়িত নাটকৰ লগতে জড়িত বৰ্তমান ঢুকালে অ', প্ৰবীণ শইকীয়া বুলি কয় অহ, ন নাটক কৰ লগত জড়িত থকা মানুহ সকলোৱে চিনি পায় মানে।
উম। হয়, আম, উম। মানে যিসকলে নাট লগত বেছি জড়িত তেওঁলোকে চিনি পাব,
উম তেওঁ মানে আমাৰ তাতে জংঘল থিয়েটাৰ বুলি এখন থিয়েটাৰ উলিয়াইছে। যে তাতে আমাৰ আহ জংঘলৰ মাজত হয় মানে তেওঁ নিজে গাঁৱৰ ভিতৰৰ অঞ্চলত এটা মাটি কিনি লৈছে। তেওঁ নিজে, যে ষ্টুডেন্ট খিনিক মানে অলপ দিনৰ পৰা শিকাই, তাৰ পিছত মানে সেই জংঘল থিয়েটাৰ বুলি কৈ, ষ্টেজ বনাই মেলি মানে সেই ষ্টেজটোতে বহুত মানুহক মাতে নাটক কৰিবৰ কাৰণে দূৰ দূৰৰ পৰা মানুহক মাতে মানে টিম বিলাকক মাতে, তেনেকে মানে তেওঁলোকে, নাটক কৰে আৰু মানে দৰ্শকক দেখুৱাই। একো টিকেট চেকেট, ব্যৱস্থাও নকৰে মানে তেওঁ সকলোখিনি নিজৰ ফালৰ পৰা কৰে।
কিয়, মানে, বাইদেউ এজনী মানে মোৰ, পেহীৰ ছোৱালী মোৰ বাইদেউ হয়তো। তাইক য'ত বিয়া দিছিলে, য'ত বিয়া, সিহঁতৰ শঁহুৰৰ ঘৰৰ মানে সেই আছিলে নাটক এখন আছিলে মুকুন্দ থিয়েটাৰ বুলি নাম শুনিছিলে নে মুকুন্দ থিয়েটাৰৰ।
নাই শুনা, নাই শুনা।
মই সৰু থাকোতে, মুকুন্দ থিয়েটাৰখন আছিলে। হা, মানে সেই আমাৰ বহুত চলিছিল আৰু লাহে লাহে কি জানো নাটকৰ মানে থিয়েটাৰৰ সেই বস্তুটো অকণমান বেয়া হৈ গ'ল নেকি হা মানে লাহে লাহে, লাহে লাহে শেষত যাই যাই যে মানে, থিয়েটাৰখনৰত মৰি গ'ল আৰু নোহোৱা হৈ গ'ল। মইও সৰু থাকোতে শুনি, ছিলো যে এই মানে বাইদেউজনীৰ নাম মইনা আছিল মইনাৰ ঘৰৰ মইনাহঁতৰ শহুৰহঁতৰ এই আছে নাটক আছে মানে তাতে সদায় আৰু ৰিহাৰ্চেল ঘ চলি থাকে সিহঁত, ত চোতালতে ৰিহাৰ্চাল চলে হা মানে তেনেকুৱা আৰু মানে এটা মানে কি কওঁ মানে বেলেগ এটা পৰিৱেশ আছিল আৰু হা সিহঁতৰ ঘৰখনত। তাৰপিছত কিন্তু আমি যেতিয়া ডাঙৰ হ'লোঁ অকণমান ডাঙৰ হ'লোঁ যেতিয়া মানে হাইস্কুল পালোঁ তেতিয়া মানে বন্ধ হৈ গ'ল সেই নাটক মানে থিয়েটাৰখন, কুন্দ থিয়েটাৰ বুলিছিল আছে অল গোটেই অসমতে, হৈছিল তুমি সৰু আছিলা চাগে হয়তো বা তোমাৰ জন্ম হৈছিল নে নাই হয়তো, সেইকাৰণে তোমাৰ মনত নাই মানে সেই সময়ত, মই নাইটি চছেভেন নাইনটি এইট তেনেকুৱা সেই সময়ৰ কথা আৰু
নাইনটিছেভেন মানে ন নাইনটি চছেভেন।
হয়, হয়, হয়, ন হয়, হেতু হয় হেতু তেওঁ থাউজেণ্ড ফৌৰতু‌ আহি হিল আ, মই মতা মতি সেইখন নস্থ হ'ল তোমাৰ দুই হাজাৰ আঠ ন' সন্ বন্ধ হৈ গৈছিল, থিয়েটাৰখন বন্ধ হৈ গ'ল মানে নাইনটি ছিক্স, নাইনটি চছেভেনত মানে ভাল আছিল থিয়েটাৰখন ভাল চলিছিল ফিল্ডখন ভাল আছিল পাছত এই দুইহেজাৰ চাৰি চনৰ পৰা লাহে, লাহে, লাহে, লাহে বেয়া হৈ থাকিল শেষত যায়, যায় দুই হেজাৰ আঠ নে ন'ত মানে আৰু বন্ধ হৈ গ'ল সেইখন মানে থিয়েটাৰখন। গোটেই অ', গোটেই অস অসময়তে চলিছিল মুকুন্দ থিয়েটাৰ বুলি ক'লে সকলোৱে চিনি পাইছিলে এটা সময়ত, এনেকুৱা আছিলে।
আচ্ছা, আচ্ছা।
আ, থিয়েটাৰৰ মালিকবিলাকৰ বহুত টকা পইচা হয়, মানে মানে কি সিহঁতৰ যিজন মানে যিজনে মানে থিয়েটাৰখন আৰম্ভ কৰিছিলে সেইজন মানুহে জানিছিল কেনেকৈ থিয়েটাৰখন চলাব লাগে। উম, এতিয়া সেইজন সেই মানে মানে বয়স হৈ আহিল, বুঢ়া হ'ল তেওঁ, আৰু মানে উম, চৰবা নোৱাৰা হ'ল, বুজি পাইছ নে তাৰ পিছত তেওঁৰ ল'ৰাবিলাক যেতিয়া মানে সেই থিয়েটাৰখন চলাবলৈ পালে ল'ৰাবিলাকে মানে চলাব নোৱাৰিলে মানে। মানে এ সেই কৃতিত টো নাজানিলে এটা কিতিপ থাকে ত' মানে এটা মানে টেকনিক থাকে ত' হৈ বস্তুটো ল'ৰাবিলাকে নাজানিলে মানে মানে হৈ মানুহ জনে এই যেতিয়া থিয়েটৰ এৰি দিলে তাৰ পিছৰ মানে বন্ধ হৈ গ'ল ল'ৰাবিলাকে একেবাৰে নোৱাৰিলে হা মানে হয়তো মোৰ মই ধাৰণা কৰোঁ যদি দেউতাকে যদি বাচি থকাৰ সময়তে যদি একেলগে থাকিলে হয় একেলগে কামখিনি কৰিলে হয় শিকিলে হয় তেনেহ'লে ল'ৰাকেইজনে হয়তো মানে এই থিয়েটাৰখন চলাব পাৰিলে হয় হা। মই ভাবো মানে দেউতাকে যেত এতিয়া থিয়েটাৰ চলাই আছিল, হয়তো তেওঁলোকে মানে থিয়েটাৰত মানে সিমান-ইমান এটা মানে যোগাযোগ কৰা নাছিল হা বস্তুখিনি ভালকে শিকা নাছিল, হয়তো সেইকাৰণে হয়তো মানে, মানে থিয়েটাৰখন বন্ধ হৈ গ'ল।
উম, তেনেকুৱাই হয়
হয় হয়। তেনেকুৱাই মানে গাঁৱৰ মানুহো কান্দিছিল, যিটো থিয়েটাৰখন বন্ধ হৈ গ'ল হা, গোটেই গাঁৱৰ মানুহে কান্দিছিল, এই থিয়েটাৰখন বন্ধ হৈ গ'ল, মানে গাঁৱৰ এটা গৌৰৱ আছিল আৰু সেইখন গাঁৱৰ অ', আমাৰ গাঁৱতে এখন থিয়েটাৰ আছে আৰু। মানে তেনেকুৱা শুনিছোঁ, গাঁৱৰ মানুহো কান্দা বুলি শুনো যেতিয়া বন্ধ হৈ গ'ল, এই মানে ধৰাচোন পেণ্ডেল থাকে, আঁৰ কাপোৰ থাকে, বাঁহ থাকে হা, সেইব-সেইবিলাক পৰ্যন্ত বিক্ৰী দিছিলে হা, সেইবিলাক দেখি গাঁৱৰ মানুহে কান্দিছিলে সেই সময়ত, এনেকুৱা আছিলে।
অ', অ' থিয়েটাৰ বাৰু, আমি বেছি কে চোৱাই নহয়।
অ', আমাৰ গাঁৱৰ মানুহবিলাকে বেছিকে চায়, টাউনৰ মানুহতকৈ। টাউনৰ মানুহে অকনমান থিয়েটাৰটো কম-কমকে চায়। গাঁৱৰ মানুহে বহুত বেছিকৈ চাই।
উম, আপোনালোকৰ তাতো থিয়েটাৰবিলাক যায় চাগে?
আমাৰ ইয়াতে আছে, থিয়েটাৰ আমাৰ-আমাৰ ঘৰৰ পৰা অকণমান দূৰ হয়, পোন্ধৰ কিলোমান দূৰত, তাতে মানে চাৰি পাঁচখন থিয়েটাৰৰ-থিয়েটাৰৰ মালিক আছে।
অ', অ'।
আমাৰ ঘৰৰ পৰা পোন্ধৰ কিলোমিটাৰমান দূৰ হয়, হা, মানে কাষা-কাষি গাঁও, এখন গাঁৱৰ কাষতে আন এখন গাঁও, এখন গাঁৱত এটা মালিক থিয়েটাৰৰ, কাষৰ গাঁওখনত আৰু এটা মালিক, তেনেকুৱা পাঁচখনমান থিয়েটাৰ আছে নেকি। বহুত থিয়েটাৰ আছে। আহে আমাৰ এইপিনে আহে, মানে যেতিয়া দূৰ্গা পূজা হয়, ৰাস হয়, হা এই কিবা, কিবা সভা ছভ হয়, নহয় পূজা পাতল হৈ থাকে সেই সময়তো আহে, আহি থিয়েটাৰ কৰে, চাৰি-পাঁচদিন থাকে তেনেকুৱা।
আচ্ছা-আচ্ছা।
তাকেই, অ।
এয়া কথা পাতি থাকিলে বাৰু শেষে নহয়, ভালো লাগে।
হয়-হয়-হয়, এটা কলটো, কলা সংস্কৃতি।
উম, আজিকালিততো আগৰ থিয়েটাৰ বিলাক নায়ে, চব আবাহন এনেকুৱা। ৰামধেনু কিবা এনেকা। থিয়েটাৰ বিলাক তাকে।
কিছুমান পুৰণা থিয়েটাৰ এতিয়াও আছে, কহিনুৰ। আৱাহন, এইবিলাক আগৰ পৰাই আছে নেকি।
অ'-অ', মই বাৰু গম নাপাওঁ ইমান।
তাৰ বহুত ওলাইছে-ওলাইছে।
উম-উম, হয় বাৰু।
সেয়ে আৰু আহি থাকিব, যাই থাকিব।
উম, ঠিকে আছে দিয়ক। পিছত কথা পাতিম।
হ'ব-হ'ব দিয়া।
উম, অ, ঠিক আছে।